হেল্ল এনেই শুই আছো, তই কি কৰি আছা
মই শুব ওলাইছো ৰহ
হয় নেকি
উম মুনু শুলে নেকি, অ খালো ৰুটি খালো ৰহ, তই কি খালি?
মই ৰুটি খালোঁ।
হয় নেকি?
উম মই কি খালো মই বুটৰ চব জি, আলু দি কেনে বনাইছো, তই কি খালি?
মই হেইয়া খালো, অমিতাৰ চত
হয় নেকি?
উম তোৰ ফেনৰ মাত আহি আছে নেকি?
অ' তোৰ পৰা আহি আছে।
অ' নাই উম, তো সেয়া চিলিং ফেনহে চলি আছে।
কাৰ তোৰ? নাই এতিয়া- এতিয়া ভাল হৈছে
উম, তোৰ পৰা আহি আছে আকৌ ফেনৰ মাত।
মোৰ পৰা আহি আছে, মোৰচোন ফেনৰ মাত দূৰত আছে।
উম, না না অ' নাই। এতিয়া ঠিক হৈছে দে।
উম।
মুনু শুলে নে নেকি?
নাই তাই এতিয়া শুব। টোপনি গৈছিলে, মই আঁঠুৱা লগাওতে তাই সাৰে পাইছে।
উম, হয় নেকি?
এতিয়া খেলি আছে ৰ অকলে- অকলে।
উম, তাকেই শাহু মাহঁতে কি কৰি আছে?
কি কৰিব শুইছে।
ভিনদেউ আহাই নাই?
নাই ভিনদেউ নাইট ডিউটি।
অ এতিয়া গৈছে হে চাগে ন?
উম আঠ তাত গৈছে ৰহ।
দহটাৰ পৰাহে ডিউটি।
উম যাই পাইছি ৷
উম ৷ টাইম লাগে দে ব্ৰিজত জাম থাকে ন অকয় ন?
কেন সোনকাল ওলাব লগা হয়৷
উম ঠিকে আছে দে আজিকালি বহুত জাম লাগে ব্ৰিজত৷
উম। তই? ডিউটি কৰি আছা?
গৈছিলো ৰ আজি ডিউটি৷
উম৷ আজি কেনেকুৱা গৰম দিছে ন?
ইয়ে আজি বাপৰে ক'ব নালাগে আৰু কি গৰম।
সেটোৱে ইমান গৰম ভা আজি মানুহ থাকিবই নোৱাৰি।
তাতে আৰু আমাৰ ডিউটিত চেফটি শ্বু পিন্ধিব লাগে। মইতো আৰু পিন্ধিবই নোৱাৰো মইতো নত নৰ্মেল জোতাই নিপিন্ধো না জনাই চোন৷ তাতে আৰু চে টি শ্বু পিন্ধি বাপৰে যি গৰম।
উম, মণিকা আহি আছে না? ডি
উম আহি আছে৷ তাইয়ো চাগে দছ তাৰিখ মানৰ পৰা কা জব বাদ দিব চাগে ইয়াতে ৷ মানে বেলেগত-বেলেগত, পাইছে এতিয়া ন তাৰিখে মানে ডক্ মেট লৈ পেলাই মাতিছে গড়চুকত৷ অ এইটোয়ে কি বা কৰে তাৰ মানে? যদ দি হয় তাতে মানে দছ তাৰিখে মাতিব আৰু৷ মাতিলে আৰু আৰু নাহে আৰু তাই৷এতে
এ যত ভাল লাগে আৰু তাতে কৰিবই লাগিব দেচোন দৰম মাৰ লগতো কথা আছে ন৷
ইয়াতে চেলাৰি কম ন এইকাৰণে তাৰমানে নপচাই ন? এতে আৰু ঘৰ চলাব লাগে৷
তাকেটো৷ হয় দে সেইটোৱেটো কথা৷ আৰু তাতে আৰু ল'ৰা ছোৱালী আছে৷
সেইয়েটো৷ আহিছে এতিয়া সিহঁতৰ বাবু আহিছে ৰুমত৷
উম,
তাৰ গৰম বন্ধ ন? সেই কাৰণে৷
অ', আৰু পূজা বাইদ হত যাই বনে নাই?
উছা বাইদেউ, মাইনা আহিব বুলি কৈছে৷ বাবু নাহে বোলে৷
কিয়?
এ তাৰ টিউচন আছে যি৷
ভালে হৈছে৷ইমান গৰমত কি কৰিব আহি৷ কেনে আৰু বহুত গৰম উ
এইটো আমাৰ তাততো আৰু বেছিহে গৰম পায় আৰু ইয়াতে৷
তাকেইতো দিনটো আৰু কি কৰবো ইমান গৰমত ৰুমতো সোমাই থাকিব। থাকিব নোৱাৰে এতে।
উম,
অ' মাৰো কষ্ট হব মিছাতে আহি লাভো নাই৷ মই কৈছিলো আজি ফোন কৰিছিলো মই মই ক'লো তহঁতে আহিব হব নালাগে বহুত গৰম তাৰ পিছত তাই কি কৈছে? মই যাম৷ মাইনাও গৈ আছে মই যাম৷
আহিব৷ মুনুক-মুনুক দেখা নাই ন তোৰ মুনুক৷তই আহিবি আকৌ ইহঁত আহিলে তই আহিবি৷
অ মই যাম ন৷তাকে তো মই কলো এতিয়া গৰম মই নাযাও দে৷ তাকে মোক কৈ আছে। অ মই ধেমালি ন মই চিৰিয়াচলিয়ে কৈছো মই যে মই ক'লো তই ইমান গৰম তই নাহিবি এতিয়া তটাই কৈছে হয় নেকি দেেই এতিয়া নাযাও দে অলপ ঠাণ্ডা পৰিব নহয় দুদিন মানত তাৰমানানে বৰষুণ দিবও পাৰে তেতিয়া মই যাম এনেকে ক মই কোছো তেতিয়া আহিবি। তেতিয়া মই যাও নাযাও এই এইবাৰ তই নাহিলে কিন্তু বেয়া হ'ব। কথা মোকে লাগে পৈছে মাইনাকো দেখা নাইনা।
অ আহিবি দুদিন মানৰ কাৰান ত অ-অ, হব দে।
উম
আহিলে এইবাৰ মোৰ চাদৰ দুখন গুঠিব লগা আছে তই গুঠি দিবিচোন।
অ মোৰো আছে সুধিব লগা মই নিজে নিজৰ তো গোঠা নাই ৰ।
ইয়াতে লৈ আহিবি মোৰ মনক লম তই গুঠি দিবি।
হ'ব দে মই উঠি দিম কিন্তু তোৰ নিচিনা। মোৰ নহয় না।
মোৰ ফিনিচিং মোৰ ফিনিচিং ভাল মানে
অ মই যে আৰু ভন্টিক পঠিয়াই দিলো গুঠিবৰ কাৰণে তাই যে
অ এই কি বুলি কয় মোৰ যে সেইখন যে পিছ কালত যে মেখেলা চাদত আনিছো যে এ কি বুলি কয় সেই টো মই বেলেগকে গুঠিব দিম
কিয়
সেইটো তাৰ মানে সেইটো কালাৰৰ মই সুতা পোৱাই নাই মই ইয়াতে চালো সেইদিনাখন গৈছিলো মই কলেচকত যাওঁতে সেই দোকানতে তাৰমানে সুত সুতা ৰাখি সেই চকত তাৰ মানে সেই মানুহজনৰ দোকানতে সুতা পায় গোতেই মানুহজনে গোটেই সুতা বিলাক ওলাই ওলাই চালে সেই কালাৰৰ সুতাই পোৱা নাই
কোনতো এই তো বনাৰস
বানাৰসী নহয় এই মই যে জোৰণ পিন্ধি বৰ কাৰণে আনিছো যে সেইযোৰ
অঔ হেৰি বেত চিত
উম উম বেছিক ডিজাইনৰ
অ এই পিছে সেইটোতো তই ইমান দাম লয় আজিকালি কত দিবি আৰু উঠিব, নিজৰ টো আছে দিচোন ফিনিচিংটো,
মই জানো জানিলেও মই তাৰমানে এইটো কালাৰ আৰু সুটা আনিব হলে এতিয়া। চাও দেচোন মই এনেও অহা দেওবাৰ মানে ঘাটিত যোৱা কথা আছে,
এতিয়া ৰ ৰ, তোৰ ব্লাউজত পাইপিং চাইপিং দিছা যদি সেইটো মতে তই সুতাটো, আনী লগাই দিবি,
উম উম তাকে ৰচোন।
বুজি পাইছা,
সেই কালাৰতে সেই কৰিম ৰ সুতা আনিব লাগিব ৰ,
উম সেইটোকালাৰ সুতা আনি কেনে তই সেই মতে লগাই দিবি আজিকালি যি, টি সুতা দিয়ে গুঠে ন।
অ অ অ,
পিংক কালাৰ তই পিংক আৰু গল্ডেন মিক্স কৰি দেই তোৰ যদি হেৰি কালাৰ আছে পিংক কালাৰ,
দেচোন চাও কি হয়।
উম দুটা কালাৰ মিলাই কেনে লগাই দিয়ে আৰু ততো, ফিনিচিং আছে ন,
অ অ সেইটো উ
উ মই ভণ্টি, দিছো ৰ এইবাৰ এই মামাই যে দিছিল মোক সাত মাহত, মামি, সেইটো দিছো মই পখিলা দুইি তাই গুঠি আছে পখিলা দইি তহি অলপ যে ওলমি ওলমি থাকে অ
ভাল লাগে নে সেনেকে
তাকে মই গোটেই চাৰ্ডত তাইকে দিলোঁ ৰ গ উঠিলোঁ
জানে ৰ তাই আগতে যে মোৰ এখন চাদৰত যে গুঠি দিছিলে যে ভাল গুঠিছিল কিন্তু,
অ আৰু নহয় তাই সময়ো নাপায় ন? তাই সময় পালে তাই কিন্তু আৰু নহয় তাই পখিলা দৈ। তাই কেতিয়াও চেষ্টাই কৰা নাছিল তাই মানে ভাবি আছিল যে পখিলা দহি বুদ্ধি খিলা দহি গুঠিম বুলি তাই ইউটিউব নহয় কাৰোবাৰ দেখা পাইছে পিন্ধা। পিন তাই ভাবছে এইটো পখিলা দহি কেনেকে গুঠে তাই আহি কেনে মোৰ চাদৰত চেষ্টা কৰিছে তাই কৈছে বৌ নহ'লে তোমাৰ চাদৰত মই চেষ্টা কৰি চাওঁ। মই চ হ'ব দে কৰ তাৰ পিছত তাইতো কৰিছে আৰু ভাল লাগিছে ৰে পখিলা ধহি ওলমি-ওলমি থাকে নহয়।
অ'- অ'- অ'।
যে মাইনা মোৰ গোটেই চাদৰ তই লৈ যাচোন আৰু যেনেকে পা তেনেকে গুঠি দিবি মোক।
অ'- অ'।
আৰু কষ্ট আছে পখিলা দহিত কিন্তু তাইৰ সময়ো লগা নাই ইমান তৎক্ষণত তাই গুঠি দিছে।
উম। ইহতি পাৰে তানে পাত- পাত সুতাটো থাকিলে সোনকালে হৈ যায়।
পাত সুতা নহয় মোৰ হেৰি সূতা দিয়ে গুঠি দিছে তাই। আৰু আমি যে এনেকে ছনাত হেৰি কৰি কেনে যে ৰাউড ৰাউড কৰি লওঁ তাই কেনেকে নকৰে নহয় তাইতো ভৰিতহে কৰে।
অ'।
কেনে নহ'লে হাতত কৰিব মানে কেই তাই কৰে। নহয় একেই কথা কিন্তু তাই যে আগতে কি কৰে সুত্ৰবিলাক ওলমাই- ওলমাই লৈ লয়। তেনেকুৱাত সহজ হয় গাড়ী পঠাত।
একবাৰ তাৰ মানে মইতো-মইতো এনেও ইউটিউবত চাইহে শিকিলো বস্তুটো মই যদি মানুহক প্ৰেক্টিকেলি মই যদি কৰা দেখা পাওঁ ন মই তেতিয়া তাৰ মানে হেৰি কৰিব পাৰিম মই আজিলৈকে কাকো বেলেগক মানে গোঠা দেখা দেখা নাই যদি মই ভালকে দেখো অ' মানুহটো এনেকে
সেই কাৰণে ইহঁতৰ সোনকালে হয় গুঠা বুজি পাইছা সময় নালাগে। একদিনতে গুঠিব পাৰে।
এইও কান্দিলে চোন।
অ' তাই চেলি খেলি টোপনি যাব।
অ', গৰম পাইছে চাগে তাই।
অ', বিচি আছোঁ মই।
উম।
বিছিয়ে আছোঁ। টোপনি অ' টোপ পনি গৈছিলে তাই যে মোক কোৱা নাই আঠুৱা লগাওতে তাই শাৰ পালে।
আৰু খেলি আছিল এতিয়া অকলে-অকলে। এতিয়া ছাগে আৰু টোপনি যাব সেইকাৰণে কান্দিছে। অ'- অ'। উম- উম। বাই, উম।